আহ,
কত পৰা কৈছা। হেল্ল',
হয় আপুনি শুনা পাই আছে নে মোৰ কথা?
আপোনাৰ ফেনৰ আৱাজটো বেছিকে আহিছে।
অ, এতিয়া শুনা পাইছে ভালকে। আপুনি ক'ৰ পৰা ক'লে, কৰা?
লাগিব মোক।
হয়।
শুনা নাই নেকি আপুনি মোৰ মাতটো।
শুনা পাইছা আপোনাৰ কথাবিলাক শুনা পাইছো। আপুনি ক মই গুৱাহাটীৰ পৰা কৈ আছিলো।
আহি পিনি বৰ্মনৰ ওপৰতে কথা পাতো ভ্ৰমণ কৰি ভাল পায়নে। অ, মই ভাল পাও।
কি কয় কৈ থাকক লাষ্ট তেৱেভেলিং ওলাম। আপুনি গাড়ী চলাই আছে নেকি?
নমস্কাৰ অহা নাই আপোনালোক ভ
এতিয়া শুনা পাইছা ভালকে?
উম, উম।
হয় কওক আপুনি ক'ত গৈছিলে সেইফালে?
মই লাষ্ট তেতিয়া ভূটানৰ পৰা আহিলো। নেক্স মানত
অ, যোৱা মাহত আপুনি ভূটান গৈছিলে।
উম। আপুনি ক'ত গ'লে?
মই মেঘালয় গৈছিলো। আপুনি ভূটান কোনখিনিৰ ঠাইত গৈছিলে?
এই থুমকা বুলি যে এটা জোগা আছে। থুমকা বুলি
থুমলা, মই যোৱা নাই বাৰু আপুনি কোনফালেদি গৈছিলে? ভূটান যোৱা কেইবাটাও জেগা আছে যিহেতু
তামোলপুৰ যে নল পাঠশালা নলবাৰী যে তামোলপুৰ যে
তামুলপুৰ হয় হা। তাতে চামদ্ৰূপ জেংকাৰ বুলি এটা জেগা আছে নেকি?
অ, অ, অ সিফালে গলে মানে চৰ্ট কাটিং হয়।
হয়, হয়। নহয় ৰঙীয়া তামোলপুৰ অ হৈ এটা ঠাই গৈছো মই আগতে ভূটানত সেইটো হ'ল চান্দ্ৰূপ জংকাই বুলি এটা ঠাই।
আচ্ছা।
আৰু সংখ্যা শুনা নাই বাৰু ভাল লাগিছেনে আপোনাৰ ভূটানখন?
নেচাৰেল ভিউ ন' পাহাৰ আছে টো ভালেই লাগিব।
অ' মানে কি কি মানে চাবলগীয়া ঠাই আছে মেইনলি। অ' নেচাৰেল ভিউ আছে ন' ধুনীয়া।
উম আৰু মানে কি তাত যিবিলাক। সিহঁতৰ ফালে মন্দিৰটো সিহঁতক বা বুলি কয় সেইটো যে।
মনেষ্ট্ৰি -মনেষ্ট্ৰি -মনেষ্ট্ৰি বৌদ্ধিষ্ট বিলাকৰ হয়। হয়। টাৱাংখন টাৱাঙতো গ'লে টাৱাং গৈছে নে আপুনি কেতিয়াবা?
অ' অ' গৈছো মই গৈছোঁ।
সেইফালেও মনেষ্ট্ৰি বহুত আছে হয়নে বা দাৰ্জিলিংৰ ফালেও আছে মানে।
একচুৱালী মই দাৰ্জিলিং যোৱা নাই
হয় বৌদ্ধিষ্ট ধৰ্মাৱলম্বী লোকসকলৰ মানে। দেখা যায় আৰু দেখা
ভূটানৰ চবচে ধুনীয়া প্লেচ টো কি ক'লে।
হয় কোৱকচোন ভূটানৰ চাওক।
ভূটানৰ চবচে ধুনীয়া প্লেচটো কি আছেনে পুনাখা বুলি এটা প্লেচ আছে। এইটো ফৰেষ্ট ভেলি টাইপৰ।
হয়। সেইটো চাগে আপুনি হয়।
যিটোত মানে ৰিজৰ্ট ৰিজৰ্টটো আছে কোনফালে?
নাই মানে সেই পুনাখা জেগাটো আপোনাৰ কোনটো ফালে। যোৱা হয় ভূটানৰ এণ্ট্ৰি বহুত আছেটো প্ৰৱেশ
অ এইটোয়ে দুটা এন্ট্ৰি আছে আমি এটা গৈছো আমাৰ তামোলপুৰত। এটা এণ্ট্ৰি আছে আৰু এটা কোনোবা ফালে আছে মই গম নাপাওঁ আমি কৈছো এইফালে এন্ট্ৰি কৈছো।
হয় হয় ভূটানটো আপোনাৰ বিহাৰ বৰ্ডাৰৰ পৰা
অ অ তাতে গ'লে কিন্তু কি জানে এনে মানে নেট একদম নাপায় আমি যিটো। চাইডেৰে গৈছো একদম নেট নাপায় মানে মেপ চাবই নোৱাৰিব আপুনি
অ মানে আপুনি এবাৰ যে ঠুমকা গল সেই ঠুমকাৰ পৰাই সেই ঠাই খিনি যাব পাৰি নেকি? কোনাখাটো আহ? ভাল কথা জানিলো তেন্তে মই সেইটো এবাৰ যাব লাগিব মই এনে চামৰপ জংকাৰ গৈছো আৰু এইফালে বঙাইগাঁও হৈ গেলেপো গৈছো ভূটানৰ সেই দুটা ঠাই গৈছো
আপুনি অৰুণাচল গৈছে ন
মই অৰুণাচল গৈছো আৰু ৰিচেন্টলি মই মেঘালয় গ'লো যোৱা দেওবাৰে লগৰ কেইজনৰ আগত ঘৰলৈ প্ৰায়বোৰ ঠাই চোৱা হৈ গৈছে মোৰ কিন্তু তথাপি ই আপোনাৰ মিনি পেহেলগাম বুলি এটা ঠাই আছে যে বৰা পানী পোৱাৰ আগে আগে তালৈকে যোৱা হ'ল লগৰ কিজনৰ লগত। বহুত ধুনীয়া ঠাই ৰাস্তাটোৰ পৰা মেঘালয়খন এনেও ধুনীয়া লাগে হয়।
যিটো মিনি পেহেলগাম এটোত মই গৈছো। এ ট্ৰেক কৰিব লাগে যে বহুত ভৰি বিষায় ন যাওঁতেতো ধুনীয়ায়ে।
নাই আপুনি যিটো কৈছে সেইটো হ'ল বুলছ ট্ৰেক, সেইটোতো গৈছো মই।
উম।
অ সেইটো মিনি পেহেলগামটো আপোনাৰ তাতে নহয় এইটো বৰা পানীৰ ওচৰত সোমাই যাব লাগে।
আৰু যিটো কৈছে আপুনি সেইটো হ'ল মিনি চুইজাৰলেণ্ড বুলি কয়। সেইটো বুলচ ট্ৰেক বুলি এটা জেগা আছে, হয় হয় উঠোতে বহুত উঠোতে বহুত কষ্ট হয় নামোতে ইমান নহয় বাৰু। হয় হয় মই সেইটো লৈ যোৱা মাহত গৈছিলো চাগে। মই আগতেও গৈছো কেইবাবাৰো। লগৰ বিলাকে লগ ধৰিলে মেলিলে যোৱা হয় আৰু কেতিয়াবা।
উম, হলেও নালাগে দিয়ক মিউজিক মানে মিনি চুইজাৰলেণ্ড নিচিনা নালাগে ন?
ইমানো নালাগে বাৰু মই চুইজাৰলেণ্ড গৈ পোৱা নাই তথাপি ফটো চটো যেনেকে দেখিছো হয় নে? তাতে যাতায়াতৰ ব্যৱস্থাবিলাক বহুত ধুনীয়া দেখোন। ৰাস্তা পদূলিবিলাক বহুত ধুনীয়া। বহুত মুকলি পথ, মানে ভিউ থাকে পথাৰ থাকে হয়নে?
অ', চুইজাৰলেণ্ড যাবলৈতো কিমান টকা লাগিব বহুত টকা লাগিব ন' লাখ লাখ টকা লাগিব, তেতিয়াহে
অ, ' পশ্চি-পশ্চিমীয়া দেশ সমূহত আমাৰ ভাৰতৰ মূল্যৰ লগত বহুত ডিফাৰেন্স থাকেতো পৰ্থক্য সেইবিলাক ঠাইত যিহেতু ডলাৰচত, খৰচ কৰিবলগীয়া হয়, খৰচটো বহুত বেছি হয়
উম, কষ্টলি আছে।
কষ্টলি আছে হয়। আৰু আপোনাৰ আগন্ত পৰদাত ফুৰাৰ আঁচনি আছে নে, তেনেকে ক'বাত যাব ভাবিছে গৰম বন্ধত বা গৰমৰ দিনত।
মোৰতো নেপাল যাব মন আছে।
হয়, হয়, নেপাল গ'লেতো বহুত কেইটা ঠাই আছে বাৰু। বিহাৰৰ পৰাও যাব পাৰে, আৰু চিলিগুৰিৰ পৰাও যাব পাৰে।
অ', নেপাল কি ধুনিয়ে ন? যে ৰিলছবিলাক চাই থাকো ন' ভাল লাগে, উম,
মানুহ বহুত ধুনিয়া এ বহত বৰ্তন। মোৰ লগৰো আছে তাতে বহুত কেইজন। এ-এ, আগতে মানে ইহঁতে ডুৱেল চিটিজেন ই নাগৰিকত ঠিকেই হৈছে এক্সুলি দুটা আ-নাম নাগৰিক লব নোৱাৰে নাগৰিকত্ব কিন্তু তেওঁলোকে দুটা দুটা দুটা লৰা লিখিয়া হয় ভাৰততো আছে তাতেও আছে তেওঁলোকৰ তেওঁলোকে লগ ধৰে, এদিন যোৱা হব। এনে মই গৈছো নেপাল। গোটেইখিনি ঠাই চোৱা হোৱা নাই এনেকে।
উম, এই মুখ্ছ পাই বুলি যে কয় এটা বস্তুত কলে।
নামটো কি কলে?
কিবা মুখ। চোপাই বুলি কয় যে কি আছিলে এইটো অ-পানী যে পৰি থাকে যে?
হা, হা, হা ৰিলচত দেখিছো মই হয়।
উম।
তাকেই এ, ঘুৰা ফুৰা কৰিলে মনটো ৰিফ্ৰেছ লগা হয়টো ভাল লাগে কিবা এটা বহুত কথা মানে তেতিয়া অনুভৱ কৰা হয় আৰু আমি কত থাকো কেনেকে কৰো কি বিলাক চিন্তাত মগ্ন হৈ থাকো ঘুৰা ফুৰা কৰিলে পৃথিৱীত খন যে আমাৰ এই সৰু আ, মানে চিন্তাৰ মাজতকৈটো বহুত ডাঙৰ সেইটো উপলব্ধি কৰিব পাৰি আৰু হয়নে?
চাব লগা যে বহুত আছে।
অ', বহুত চাব লগা থাকে আৰু মনত এটা প্ৰশান্তি শান্তি পোৱা যায় আৰু বেলেগ ধৰণৰ।
ওলাই গ'লে এনেও শান্তি লাগা যায়।
তি লগা যায় সেইবুলি আকৌ ট্ৰেফিক জামত হেৰিছ ভাল নালাগে বাৰু।
গুৱাহাটীত নোৱাৰী গুৱাহাটীতো নোৱাৰে। আৰু গুৱাহাটীত তেনেকুৱা ঠাইয়ে নাই যাত চাব লগা মানে তেনেকুৱা প্লেছে নাই।
আজিকালি অকল খামৰেঙাই যায় দেখোন মানুহ বিলাকে। দীপৰ বিলটোতো ভাঙি মেলি চোৰ মাৰ কৰি দিছে। হয়।
একোৱে নাখাব।
আমি এটা ভাবিছো অহাকালি আমি আহ সন্ধিয়া যাম বুলি ভাবিছো। খুৰাই কথা কওঁতে কৈছো আমি লগৰ চাৰি পাঁচজন পাঁচজনে মিলি উমৰাংচু যাম বুলি ভাবিছো
উমৰাংচু শুনিছে নে? হয়, ডমা হাচাও কালি সন্ধিয়া যাম সন্ধিয়া লংকা থাকিম আৰু হোটেলত আৰু পৰশি ৰাতিপুৱা দেওবাৰ ৰাতিপুৱা ঠাইবিলাক পানী মোৰ উমৰাঞ্চু চাই সন্ধিয়াই ঘূৰি আহিম। এটা আচনি বনাইছো হয়-হয় লগৰ এজন বঙাইগাঁওৰ বৰপেটা ৰদ বৰপেটা ৰোদৰ পৰা আহি আছে। বাকীকেইজন গুৱাহাটীৰে হয়। আমি সকলো মিলি যোৱাৰ এটা প্লেন বনাইছো।
হয় ঠিক আছে। নহলে, ৰাখোঁ।
দছ মিনিট হ'ল নে কি?
হয়, হয় ধন্যবাদ।
ঠিক আছে।